হেল্ল'।
অঁ অঁ।
অ এই মই আপোনাৰ এই, এ কোৰখন অলপ ঠিক কৰি আছিলো।
অ' কৰ ঠিক।
হয়, হয় -হয়। অ' এই পথাৰো মানে অ' যাব লাগে। মানে অ মাটি খিনি অলপ হেৰি কৰিব লাগে যে। সেইকাৰণে বোলো কোৰখন অলপ বোলো ধাৰ অলপ দি।
উম্ উম্, মই এ তাকে মই একো কৰা নাই। নাই এতিয়া বৰ্তমান। শুই আছিলো বৰ্তমান হেৰি যে। ৰাতিপুৱা গৈছিলো পথাৰলে অকনমান। পথাৰত অলপ, এতিয়া হেৰি। হেৰি হৈছে যে কঠীয়া কঠীয়া ডাঙৰ হৈছে নে চালোগৈ অলপ। বা আকৌ এই ফালে ঘৰৰ, ঘৰৰ আগত হেৰি লগাই থোৱা আছিলে যে ট্ৰেক্টৰ লগাই থোৱা আছিলে। মাটিডৰা ভালকে হাল বাইছে নাই চালোগে আৰু।
হয়- হয়- হয়।
আপুনি এ এ কি, এইটো কি বুলি কয় কি?
মানে, এ এতিয়া আপোনাৰ যে এ ভাত খাব কাৰণে প্ৰায়বিলাক মানে যোনখিনি ভাত খাবৰ কাৰণে ধান হেৰি কৰা হয় আহু ধান বা এইবিলাক। সেইখিনি মানে অলৰেডি হৈ গ'ল মানে অলপ মাটিখিনিত। ধানতটো ৰোৱা হৈ গ'ল কিন্তু মানে জলপানৰ কাৰণে সেইকাৰণে বৰা ধান কেইটামানো। সেইকাৰনে মানে বোলো আলি এটা দিম বুলি ভাবিলো মানে মাটিডৰাত। সেইটো কাৰণে বোলো ওলাই আছিলো এ তালৈ যাম ভাবি আছো এতিয়া, হয়।
পানী সেইটো বেছিকে লাগে নহয় পানীটো আপোনাৰ হেৰি কৰিব লাগিব।
এতিয়া হেৰি হৈছে আক, অঁ আপোনাৰ এই বতৰ-' তো বৰষুন বহুত দি দিছে ন বুলো ভাবিছোঁ এইটো টাইমতে বোলো কৰিলে ভাল হ'ব। নহলে আকৌ কেতিয়া আকৌ পানী হয় ঠিক নাই যে। সেইকাৰণে বোলো ওলালো আৰু যাবলৈ উম।
আমাৰ আকৌ হেৰি এতিয়া আপোনাৰ এ কঠীয়া মানে ডাঙৰ হৈছে, মাটি এতিয়ালৈকে ৰোৱাই নাই। নাই আৰম্ভ কৰিবই আৰু গলে আমাৰ হেৰি এইটো কি বুলি কয় এ হেৰি কৰিছিলে বৰা ধানটো যোনটো কথা কলো, বৰাটোতো পিছ ৰুব মানে সেইটো, দেৰিকে ৰুব, বেছি নকৰে মাটি আমাৰ এ এডৰা মাটিত কৰিব এডৰা মাটিতনো কেইটা দুটা ডাঙৰি ওলাব- দুটা ডাঙৰিত আপোনাৰ এটিং বা ডেৰটিং ধান ওলাব।
হ'ব জলপানৰ কাৰণে হৈ যাব।
হৈ যাব জলপানৰ কাৰণে সে যথেষ্ট জলপানৰ কাৰণে বিহুত পিঠা বনাবলৈও হৈ যাব, মেইনলি সেইবিলাকত লাগে পিঠা বনাবলৈ সেটো লাগে, নহলে আকৌ পিঠা নুথে নহয় বৰা কাৰন যদি মেৰিয়াই হেৰি কৰি লয় নহয় বৰাটো চাউলটো যদি আপুনি বেলেগৰ পৰা লয় তেতিয়া পিঠা নুঠে বা মিক্স হ'লে পিঠা নুঠা হৈ যায়। এহ, এনে খাবলৈ আমাৰ বেলেগ ধান মানে আইজংটো কৰিছিলে আগতে তাৰপৰা আইজংৰ সচ অ এইটো সচটো হেৰাই গল আমাৰ '
অঔ
এতিয়া আমাৰ ৰঞ্জিত আৰু ৰঞ্জিত আৰু পাঞ্জাৱ লাহিটো কৰে।
উম উম,
যিটো চাপৰ চাপৰ হয় উম হেৰি ধানটো দেৰিকে কাটিলেও মানে ভাগ ভাঙি নাযায় আৰু বা উম তেতিয়া প্ৰব্লেম নহয় আৰু আপোনালোকৰ কি আপোনালোকৰ কি কি ধানৰ খেতি কৰে।
আমাৰ এই আপোনাৰ কতে এইটোয়ে এইটো আইজোংটো কৰে বাৰু ৰঞ্জিতটো কৰা হৈ গৈছে মানে অলৰেডী। তিতা ধান কৰিছো আৰু আৰু এটা টিকিটি বুলি কয় এটা।
এই ধানটোও কৰা হৈছে মানে উম আমাৰ এই তিনিটা প্ৰকাৰ এইকেইটাই কৰে।
সেইটো আব আ হেৰিয়াৰ পৰা অনাটো নহয় জানো এই কি বুলি কয় মাজতে আমাৰ সেইটো আছিলে তাৰপৰাটো নাই এইটো, মাজতে যে চৰকাৰে যে দিছিলে যে কৃষকসকলক যে ফ্ৰী কে দিছিলে যে।
অ এই অ এই তেতিয়াই লোৱা তেতিয়াই লোৱা। সেইটো সময়তে লোৱা আহ এতিয়ালৈকে মানে ধা ধানৰ মানে হেৰিটো আছে আৰু এতিয়া বীজটো এতিয়ালৈকে থৈ দিয়া হৈছে আৰু মানে অলপ সাচ সিজোৱা হয় যে এনেকৈ ভঁৰালতে সেইখিনিয়ে উৰি যৈ আছে আৰু এতিয়াও চলি আছে তেনেকে।
উম এনে আপুনি কিমান বিঘা মাটিত খেতি কৰিছে। ধান নহয় এবা,
বিঘা বুলি ক'লে আহ পাঁচ বিঘা আৰু
পাছ বিঘা মানে এ আমাৰ হে আপোনাৰ, কে অলপ বেছি আৰু ছ তাৰে ছবিঘা মান হ'ব আমাৰ। তাৰে চবিঘা মাটি খেতি কৰো তাৰে আপোনাৰ
উম।
তাৰে আপোনাৰ আমাৰ হেৰি
হয়।
আহ দুবিঘা আমাৰ দ মাটি আছে। আৰু বাকী খিনি আমাৰ অ মানে বাম অলপ অলপ তাৰ মাজতে বামো আছে। কিন্তু ইমান বামো নহয় আৰু মিড ৰেঞ্জৰ আছে মিড মিড ৰেঞ্জৰ মাটি আছে। তপৰা এতিয়া হৈ যাব আৰু বেছি দিন নাই আপোনাৰ দে জুন হৈছে ন এয়া জুলাই হ'ব, জুলাই লাষ্টলৈ জুলাই লাষ্টলে নহয় জুলাই মাজত মানে পোন্ধৰ মান হ'লে ৰোৱানি লগাব লাগিব। এনে যোৱাবাৰ আপোনালোকৰ খেতি কেনেকুৱা হৈছিলে বাৰু।
যোৱাবাৰ বাৰু ঠিকেই হৈছে দেই মানে কি হৈছে যোনখিনি অলপ দ চাইডে দ মা মাটিত অলপ কৰা হৈছিলে ন সেই মাটি খিনি অলপ ধানতটো বেছি ভাল হৈছে। মানে অলপ বাম বাম চাইডতো ভাল হৈছিলে। কিন্তু বাম চাইডে অলপমান অ দহ চাইডতকে অলপ কম ভাল হৈছে মানে মানে দুটামান দাঙৰি মানে অলপ কম পাইছো সেইটো দ মাটিত বেছি ভাল আছিলে আমাৰ ঠিকেইে পাইছো বাৰু।
উ-উ-উ, হেৰি এইটো কি বুলি কয় এ যোৱাবাৰ আমাৰ পানীৰ অসুবিধা হোৱা না হৈছিলে নহয় যোৱ বছৰ এই বৰষুণৰ অভাৱ হ'ল তাৰপিছত আকৌ যেতিয়া আমাৰ প্ৰথমতে মানে যোনটো টাইমত মানে হেৰি এ গা গছডাল ওলাই ন ধানৰ গছজোপা যেতিয়া উঠি উঠে আৰু সেইটো টাইমত পানীৰ দৰকাৰ হয়। তাৰপিছত আপোনাৰ পানীৰ দৰকাৰ নহয় আৰু তাৰপিছত শুকাই গ'লেও আপত্তি নাথাকে। কিন্তু সেই সেইটো টাইমতে মানে কি হৈ গ'ল পানীটো কমি গ'ল।
হয় হয়।
শুকাই গ'ল গছ বিলাক আৰু যেতিয়া মানে শুকাই গ'ল নহয় তাৰ পিছত বহুত মানে বৰষুণ দি দিলে তাৰপিছত বহুত বৰষুণ দি দিলে ত' গছ বিলাক মানে বৰষুণত মানে শুকাই আছিলে অলৰেডি এই তাৰপিছত তাতে পৰি পেলাই এ বৰষুণ মৰি পেলাই গছ বিলাক থাকি গ'ল চাইডৰ পাতবোৰ ধানৰ পাতবোৰ তেনেকে প্ৰব্লেম হয় পিছত মানে যিমান টো আশা কৰিছিলো খেতিৰ পৰা সিমান খিনি মানে হেৰি নাপালো ৰিজাল্ট নাপালোঁ। এতিয়া আমি আমাৰ আপোনাৰ এই ইমানতো মানে খেতি ধান খেতি কৰি গোটেই বতৰটো খাই আকৌ ধান বেচিবলেও হৈ যায় আমাৰ ইমানকে ধান লাগে উম। কিন্তু মানে হেৰি হ'ব যোৱাবাৰ অলপ কম পাইছিল।
উম মানে সেইটো কাৰণে কয় ন মানে নহয় জানো সেইটো কাৰণে কয় ন অসমত ধান খেতি টোৱে মেইন বুলি ধান খেতি হয় নাই উম গোটেই জীৱনটো চলাই দিয়ে
উম সেই অসমৰ মানেই সেইটোৱে সেইটোৱে উম মানে অসমখনৰ মানুহে এতিয়া কৃষি খেতি ধান খেতিৰ ওপৰতে মানে নিৰ্ভৰ কৰে বাৰু আৰু বহু বহুত আছে হেৰি আছে আৰু বহুতে শাক খেতিটো কৰে
হয়-হয় মোৰ পিছে এটা হেৰি আকৌ এ অলপ খৰালি টাইমত বা এই সেই পাচলি খেতি কৰা হয় দেই মানে এতিয়া বাৰু অলপ বাৰিষা হলে মানে অলপ প্ৰব্লেম দিয়ে মানে অলপ এই শাক পাচলিবোৰ কৰিবলে কাৰণ পানী চানী হৈ গলে মানে যেনেকে ধান খেতিত পানী চানী হ'লে হয় এইবিলাকৰো আপোনাৰ অলপ মাটিটো হেৰি হৈ থাকিব লাগে এই অলপ এই খচখচীয়া হৈ যায় মাটিটো যে এ সেনেকুৱা টাইপৰ হৈ থাকিব লাগে সেই সেইটোত টাইমত মানে তেতিয়া বেলেগ খেতি কৰা যায় আপুনি কৰে নাই তেনেকুৱা?
মইতো কৰঢ়ো মানে মানে হেৰি মানে আপোনাৰ ঘৰতে হেৰি কটা হয় আৰু তেতিয়াই পথাৰত আৰু খেতিটো উঠিলে তেতিয়া মানে খৰালি দিনটো আহে এইবিলাক সৰু লাই নফা। অ' এ বুলি কয় আৰু কি কি আছে ম লাই আকৌ আলু ৰোওঁ ঘৰতে।
টো কিন্তু বৰ ভাল খেতি দেই এইটো লাভজনক খেতি এটা উম
কচু গাত খানি খানি কচু।
হয়, হয়-হয়।
তাৰপিছত তেনেকেই আৰু সৰিয়হ সৰিয়হ। সৰিয়হ পুমি অলপ সিচি থক যাতে সৰিয়হটো খাব পাৰোঁ পিচলে। তৱসস্থাই উঠিয়ে গয়চে তেল চবে টো গাওঁৰ টেলয়ে খায়। আগতে আমি আ ফৰি পেলাই খাই পাইচোন যোনটো মানে তাই জালটো লাগে নহয় জালটো মানে বহুত
সেইটো আমাৰো ইউজ হয় দেই।
মানে সৰিয়হৰ যোনটো এতিয়াও মানে আমি ইউজ কৰো মানে এইটো যোনটো ঘৰত বনোৱা মানে আমাক খেতি কৰা হয় ন অলপ সেইটো কাৰণে কি হয় এই মেচিনত পিচি মানে খোৱা যায় মানে হেৰিটো এই সৰিয়হ তেলটো।
সেই সেইটো বহুত সেইটো বহুত বেলেগ বেলেগ লেভেল আৰু বুলি কৈছো আপোনাৰ যদি পানী যদি হৈ থাকে। এটোপাল তেল যদি নাকত দি দিছে নহয় আপুনি পুৰা মানে পানী লগা ঠিক হৈ যাব আপোনাৰ মানে পিজ পিজাই যাব নাক ডিঙি ডিঙিলৈকে একদম পুৰা হেৰি ধৰি যাব আপু আপুনি নোৱাৰে আৰু থাকিব মানে পাগল হৈ যাব ইমান তাৰ মানে কিন্তু আজিকালি আজিকালি তেলত ইমানে এইবিলাক গুণাগুণ নাই আৰু চব কেমিকেল। কেমিকেল দিয়া দোকানৰ তেল। সেই ঘৰৰ যোনটো ঘৰৰ যোনটো মানে অৰিজিনেল ক'তো নাপায় এতিয়া ধানৰ কথা ক'লো ধানৰ খেতিটো কৰিছো আমি গাঁৱৰ মানুহ বুলি তেনেকে আমি সেই বস্তুটো খেতিও কৰিছো আৰু ঘৰতে খাব কাৰণে তেতিয়া সেইবোৰ বস্তু এতিয়া বজাৰ পৰা যদি তেতিয়া চাউলটোৱে বজাৰ যদি কিনি চাগে। তিয়া পচি যোৱা চাউল বিলাক পোকে খোৱা হয় নে নহয়, তেনেকে আমি এতিয়া পাচলি যদি কিনি খাওঁ পাচলিখিনি ইনজেকশ্যন দিয়া স্প্ৰে মৰা সেই বিলাক খাব পাও
সেইটোৱে সেইটোৱে মানে হেৰি নাই ফ্ৰেছ বস্তু নাপায় আৰু। মানে যিটো ঘৰৰ পৰা পোৱা যায়।
উম, সেইটোকে সেইটো কাৰণেটো ঘৰৰ পৰা আৰু হেৰি কৰিব লাগিব। ঘৰতে খেতি কৰি নিজে গোটাব লাগিব আৰু।
সেইটো হয় সেইটো কাৰণে কৰা যায় দেই মইতো পুৰা যিহেতু খেতিয়ক ন সেইটো কাৰণে মানে প্ৰায় খিনি মানে যোনখিনি লাগতিয়াল বস্তু মানে খাবলে আৰু যিখিনি কৰিব লাগে চব কিন্তু নিজে কৰি কৰি খা খাওঁ মানে প্ৰায় মানে মই কম ব্যৱহাৰ কৰো বজাৰৰ পৰা কিনাাতো আৰু মইতো ভালো নোপাৰো যিমান পাৰো মানে নিজে খেতি কৰো কষ্ট কৰো আৰু তেনেকে ফলবোৰ পাৰো বাৰু উম আৰু এতিয়া ধান খেতি চিজননৰ এতিয়া ধান খেতি পুৰা কৰি মেলি আজি উ হয়
ৰ'দ দিয়ে আৰু।
হয় হয় হয়
অ
চাগে হেৰি হ'ল অ -অ সময় হৈ গল মই এ যাও মানে পঠালে দেই নহ'লে আকৌ টাইমটো দেৰি হ'লে বেয়া হ'ব মানে আহ ঠিক আছে দিয়ক হ'ব হ'ব।
অ
উম উম